অ
মই তোমাৰ লগত আজি নেটফ্লিক্সৰ কিবা আলোচনা কৰিব বিচাৰিছিলো মে নেটফ্লিস্ক মানেতো আমি জানোৱে যে হয়কি নহয় যত মানুহে চিনেমা ৱেব ছিৰিজ তাৰপিছত কাৰ্টুন ডকুমেণ্টেৰী এইবোৰ সকলো বস্তু চাব প
হয় দিয়া
হয় নে হয় নেটফ্লিক্সৰ বিষয়ে বাৰু আৰু কিছুমান কথা আছে যেনেকৈ এইটো যেতিয়া আমি এ চাওঁ চ এইটো মোবাইলত অতি সহজতে এ আমিয়ে দেখা পাও আৰু মোবাইলেত যেতিয়ামি এপ ডাউনলড কৰো এপ টো ডাউনলড কৰাৰ পাছত ত ইয়াতে আমি অলপমান পইচা দি কেনে একমাহৰ এটা প্লেন ললে আমি ইয়াতে যিকোনো ধৰণৰ চিনেমা চিৰিয়েল বা অন্য ধৰণৰ বহুত ধৰণৰ উম বিষয়ে চাব পাৰো ইয়াতেতো তুমি দেখিবা যেনেকে টিভিত যেনেকৈ চলে হল চেনেল সলনি কৰিব পাৰি তেনেকৈ নেটফ্লিক্সতো মোবাইল টিভি বা লেপটপ ইচ্ছামতে যিকোনো সময়ত চাব পাৰি আৰু আমি ইয়াৰে পৰা আহ বহুত বস্তু চাব পাৰো কিন্তু ইয়াতে বিজ্ঞাপন বা সেনেকুৱা ধৰণৰ নিউজ বা সেইবিলাক ধৰণৰ একো বস্তু নাথাকে বাৰু মই তোমাক সুধিব তুমি জানা নেকি যে নেটফ্লিক্স কোনে কেতিয়া আৰম্ভ কৰিছিলে
অঁ এইটো বাৰু বহুত অ ইণ্টাৰেষ্টিং বস্তু হয় যে বহুতেতো নেটফ্লিক্স ইউজ কৰে কিন্তু নাজানে যে নেটফিক্স এ অ কোনে কেতিয়া আৰম্ভ কৰিছিল বাৰু ক'ব গ'লে নেটফ্লিক্স আৰম্ভ কৰিছিল নাইন টিন নাইনটি চেভেন চনত আমেৰিকাত ৰিড হেন হেষ্টিংছ আৰু মাৰ্ক ৰেনুফেল ৰেনল্ভ নামৰ দুজন মানুহে বনাইছিল প্ৰথমে ডিভি ডি ভাৰা দিয়া কোম্পানী আছিল আহ ডাক যুগে ডি বি ডি পঠিয়াইছিল দুহেজাৰ সাত চনৰ পৰা ইণ্টাৰনেটত ভিডিঅ' দেখুৱাবলৈ আৰম্ভ কৰিলে এতিয়া তোমাৰ কব গ'লে ওৱান হাণ্ড্ৰেড নাইনটি খন- খনতকৈ বেছি দেশত চলে নেটফ্লিক্স আৰু এনে। অ' এনে তুমি জানা নেকি যে নেটফ্লিক্স চাবলৈ কি কি লাগে।
হয় নেটফ্লিক্স, নেটফ্লিক্স চাবলৈতো বহুতো বস্তু দৰকাৰ প্ৰথমতে আমাৰ লগত থাকিব এটা। এ‌ ইণ্টাৰনেট কানেকশ্যন ইণ্টাৰনেট কানেকশ্যন যদি নাথাকে তেনেহ'লেতো নেটফ্লিক্স চাব নোৱাৰিব কাৰণ যেতিয়া ডাটা থাকিব বা ইণ্টাৰনেট কানেকশ্যন থাকিব। তেতিয়া তেখেতে অনলাইন সকলো বস্তু আ পাব। পাৰিব সকলো বস্তু চাব পাৰিব আৰু নেটফ্লিকছত সেই বস্তুটো উপলব্ধ হব। আৰু দ্বিতীয়তে আমাৰ লাগে মোবাইল ফোন। বা স্মাৰ্ট টিভি লেপটপ বা টেবলেট কাৰণ সেইবোৰতহে ডিজিটেল বস্তুবোৰ চলে। সেইবোৰত ইন্টাৰনেট কানেকশন লৈ কেনে আমি মোবাইলৰ স্ক্ৰীনত নেটফ্লিক্স টো ডাউনলোড কৰি তাতে চাব পাৰোঁ। বা স্মাৰ্ট টিভিতো আমি নেটফ্লিক্স উপলব্ধ হয় আজিকালি। স্মাৰ্টটিভিত নেটফ্লিক্স, নেটফ্লিক্সটো অন কৰি কেনে তাতে ইণ্টাৰনেট কানেকশ্যন লোৱাৰ পাছত। স্মাৰ্টটিভিত সেই চেনেলবোৰ বা যিটো আমাৰ মন পচন্দ বস্তু আমি চাব বিচাৰো। সেইটো চাব পাৰো তাৰ পাছত এইফালে লেপটপতো আমি ল'ব পাৰো লেপটপতো ইটাৰনেট কানেকনশ্যন। থাকে, ৱাই-ফাই লৈ কিনে বা ইণ্টাৰনেট কানেকশ্যন লৈ কেনে চাব পাৰো আৰু টেবলেট। আৰু কথা হ'ল যে নেটফ্লিক্সৰ মাহিলী প্লেন ল'ব লাগিব। প্লেন বুলি ক'ব গ'লে যেনেকৈ প্লেন কিনিবলৈ। ইমেইল আইডি আৰু কাৰ্ড বা ইউ পি আই বা নেট বেং কিং লাগে অনলাইন ট্ৰেনজেচন কৰি কিনে তাতে পইছা দি কিনে মাহে মাহত বা কোৱাৰ্টাৰলিও হয় তিনি মাহৰ মূৰেমূৰে ছয় মাহৰ মূৰে। বা এক বছৰৰ প্লেন একেবাৰে ল'ব পাৰি। সেইবোৰ থাকিলে তেতিয়া আমি সহজতে নেটফ্লিক্সো চাব পাৰিম। আৰু প্লেন লোৱাৰ পাছত এপ খুলি। লগ ইন কৰিলেই চাব পাৰিম যিটো এপৰ আইডি দি কেনে আমি লগ ইন কৰিম। বা প্লেনটো ল'ম সেইটো আইডিটো যেতিয়া আমি খুলিম। খুলিলে আমি সেই নেটফ্লিক্সটোৰ যিটো আমাৰ চাব ইচ্ছা যিটো। মন পচন্দৰ আমি বস্তু চাব বিচাৰো সেইটো চাব পাৰিম। তোমাক মই সুধিম যে নেটফ্লিক্সৰ যিটো প্লেন সেইটো কিমান টকাৰ পৰা আৰম্ভ হয় তুমি জানা নেকি?
অ' এনে ইমানতো নাজানো বাট যিমান মই চাইছো নিজৰ ফ্ৰেণ্ডক। অ' ক'ব গ'লে যেনেকে চবতকে যদি আটাইতকৈ কম দামী যদি প্লেন কম সেইটো ভাৰতত। তে হয় আৰু সেইটো হ'ল তোমাৰ মবাইলৰ। প্লেন মানে তুমি জোনটো মোবাইলত প্লেন লোৱা সেইটো চবতকে কম দামী। মাহে প্ৰায় ওৱান হাণ্ড্ৰেড ফৰ্ট টি খন নাইন টকাৰ পৰা আৰম্ভ আৰু বাঢ়ি যাই থাকে এনে চবত। কেই কম কবছ্ৰ ক'বলগীয়া হ'ল টো ওৱান হাণ্ড্ৰেড ফৰ্টিনাইনটো আৰু এইটো কেৱল মোবাইল বা টেবলেট চাব পাৰি আৰু সেইটোত তোমাৰ। ফ'ৰ হাণ্ড্ৰেড এইটটি পি কোৱালিটিটো পোৱা তুমি। তাৰ পাছত যদি কব যাওঁ বেছিকে প্লেন ওৱান হাণ্ড্ৰেড নাইনটি নাইন টকাৰ। টোৱে লয় মানুহে ইউজ কৰে কিয় যে আৰু তাতকে ষ্টেনডাৰ্ড কব গ'লে জোনটো তোমাৰ বহুত হাই কোৱালিটি থাকে। আৰু লাগিলে তুমি বেল আৰু বেলেগ বেলেগ ডিভাইচো এড কৰিব পাৰা নিজৰ। ঘৰতে। সেইটো হ'ল তোমাৰ ষ্টেণ্ডাৰ্ড প্লেনটো যোনটো তোমাৰ ফৰ হাণ্ড্ৰেড নাইনটি নাইন টকাটো হয়।
হয়।
আৰু প্ৰিমিয়াম ল'ব গ'লে তুমাৰ আ ছিক্স হাড্ৰেড ফৰ্টি নাইন টকা। আ প্ৰিমিয়ামত তোমাৰ আৰু বহুত কিবা কিবি বেনিফিটচ থাকে। প্ৰিম প্ৰিমিয়ামত তোমাৰ চাৰিটা স্ক্ৰিনত একেলগে, ফ'ৰ কে কোৱালিটিত চাব পাৰি আৰু, দাম সময়ে সময়ে এনে সলনি হৈ থাকে। সেইবোৰে আছে আৰু প্লেনটো এনে তুমি আহ, ক'ব পাৰিবা নেকি যে নেটফ্লিক্স এ কি চাবলৈ পোৱা যায় নেটফ্লিক্সত, কি কি চাব
অ নেটফ্লিক্সত, ত' নেটফ্লিক্স তো সকলো বয়সৰে এ কনটেন্ট থাকে কনটেন্ট আছে। ক'ব গ'লে তাতে যেনেকে হলিউড বলীউড তাৰপিছত চিনেমা বে চিৰিজ সকলো ধৰণৰ আছে। আৰু ৱেব ছিৰিজৰ যদি কথা কব যায় যেনেকে ষ্টেনজাৰ থিংছ তাৰপিছত মানি হেষ্ট, স্কুইড গেম তাৰ পিছত চছেক্ৰেট গেম ডেলহি ক্ৰাম এইবোৰ বহুত ধৰণৰ চিৰিজ আছে। সেইবোৰো মানে চিৰিয়েলৰ নিচিনা এটাৰ পাছত এটা এপিচড আৰু চিজন হিচাপে আহে। কাৰ্টুনৰ বিষয়ে যদি ক'বাৰ এই বাচ্ছাৰ কাৰণে আছে। এ মটু পটলু লিটিল ছিংগাম তাৰপিছত আন্তঃৰাষ্ট্ৰীয় কাৰ্টুনো বহুত ধৰণৰ আছে। আৰু ডকুমেনটেৰিউ আছে নেতফিলকচত ডক, ডকুমেন্টেৰীউ বহুত সহজতে পোৱা যায় যেনেকৈ জীৱ জন্তুৰ বিষয়ে ডকুমেট তাৰিছত, বিজ্ঞান বা ইতিহাসৰ বিষয়ে ডকুমেন্টৰী বা তাৰপিছত, অপৰাধৰ বিষয়ে আৰু কমেডি শ্ব' আছে। আৰু ৰিয়ে ৰিয়েলেটিৰ শ্ব' আছে, এনিমে আছে আছে এনিমে ধৰণৰ বহুত ধৰণৰ এনিমে যেনেকুৱা জাপানিজ এনিমে তাৰপিছত সেই, ধৰণৰ এনেমিছ বিলাক পোৱা যায় আৰু নেটফ্লিক্স নিজে বনোৱা, নেটফ্লিক্সে অৰিজেনেল চিৰিজো পোৱা যায় যিটো নেটফ্লিক্সে, নিজে বনাই আৰু নিজে উ ক্ৰিয়েট কৰে সেইবোৰ আ, গ্ৰাহক বোৰে চাব পাৰে আৰু গ্ৰাহক বোৰে সেইবোৰ যেতিয়া প্লেন লয় প্লেন লোৱাৰ পাছত নেটফিক্সৰ পৰা সিহঁতে, সেই বস্তুবোৰ উপভোগ কৰিব পাৰে মই কিয় সুধিব বিচাৰো যে, নেটফ্লিক্সত অসমীয়া চিনেমা পোৱা যায় নে নাই তুমি কি কবা জানা নাই,
অ হয় দিয়া আহ পোৱা যায়। আগতে এতিয়া, আগতকৈ এতিয়া অসমীয়া কন্টেন্ট বাঢ়িছে। ক'ব গ'লে।
হয়।
যেনে তোমাৰ আছে আমিছ, ভিলেজ ৰক ষ্টাৰছ বুলবুল কেন সিং, বৰনদী ভটিয়াই। টু' এইবোৰ এই চিৰিজ বোৰ তুমি ইজিলি পাই যাবা নেটফ্লিক্সত যোনটো হ'ল তোমাৰ, এচমি চিৰিজ আৰু আদি চিনেমা নেটফ্লিক্সত আছিল বা আছে। লগতে অসমত আহ যদি শ্বুটিং হোৱা হিন্দী বে, চিৰিজো আছে আৰু নেটফ্লিক্স যেতিয়া ভাৰত, টোৰ আঞ্জলিক ভাষাৰ কন্টেন্ট কিনিছে গতিকে, ভৱিষ্যত আৰু বেছি অসমীয়া চিনেমা চিৰিজ আহিব পাৰে। মই এইটোয়ে ভাবো আৰু এনে অ তুমি ক'ব পাৰিবা নেকি নেট, নেটফ্লিক্সৰ ভাল দিশবোৰ কি?
হয়। নেটফ্লিক্সৰ ভাল দিশ বোৰ নেটফ্লিক্সৰ বহুতো ভাল দিশ আছে যেনেকৈ এ', নেটফ্লিক্সৰ বিজ্ঞাপন নাই যে, গতিকে মাজতে বন্ধ ন হ'ব কাৰণ পিছত বিজ্ঞাপন বোৰ নচলে আৰু তেওঁলোকে যদি প্লেন লৈছে। তেনেহলে বিজ্ঞাপন নচলিব। আৰু দ্বিতীয়তে আমি যদি ক'ব যাওঁ যেনেকৈ যেতিয়া ইচ্ছা তেতিয়াই চাব পাৰি টিভিৰ দৰে সময় বান্ধি নাথাকে। থাকে যেনেকে টিভিত এটা সময় দি দিয়ে যে, এইটো সময়তে এইটো এইটো বয়ৱস্থা বা এইটো বস্তুতটো চলিব। কিন্তু নেটফ্লিক্সত সেইটো নাই। আমাৰ যোনটো ইচ্ছা বা যোনটো আমি চাই আছো। সেই হিচাপে আমি আহ চাব পাৰিম। আমাৰ যোনটো ইচ্ছা সেইটোৱে চাব পাৰিম আমি টিভি নিচিনা নহয়। আৰু এ, এটা ইপিষদ শেষ হলে, সেই পিছৰটো নিজে নিজে চলি যায়। যেনেকৈ কৰিব পাৰি আৰু আমি ডাউনলোড কৰি কিনে চাব পাৰো। কাৰণাউলোড কৰি ইণ্টনেত নোহোৱাকৈ চাব পিণ ডাউনলড কৰি কিনে আগৰ পৰা থৈছিলে তাৰপছত আমাৰ যদি ইণ্টাৰনেট বা ডাটা নাথাকে। তেনেহলে আমি সহজতে সেই এপিছতটো সেয়া বা সেই এ চিনেমাটো সহজতে চাব প দিম আৰু বা বাবে এ, কিসুমন প্ৰফাইল আছে। যেনেকৈ বেয়া কন্টেনট বোৰ নাহে। কাৰণ বাচ্ছাবোৰৰো এবাৰ চাব লাগিব যে, সিহঁতৰ যতে মাইণ্ড টো বেয়া নহয় আৰু বেলেগ বলেগ ভাষাৰ চিনেমা পোৱা যায়। চাব টাইটেল বা ডাবিঙেটা চাব পাৰি কাৰণ তেওঁলোকে বেলেগ বেলেগ ইংৰাজী চিনেমা তেওঁলোকে অসমীয়াত কৰি ল'ব পাৰে। অসমীয়াত তাতে ভাষা দি দিয়ে। হিন্দী ভাষা তাৰপিছত বেলেগ বেলেগ ধৰণৰ ভাষাবোৰো তাতে থাকে, আৰুচাপ থাকে, ক'ব গ'লোতে তলত লেখা আহি থাকে যে, তেওঁলোকে কিহৰ বিষয়ে কৈ আছ? কি কৈ আছে? সেইবোৰ আৰু এ এ', তুমি চোৱা তাৰ ওপৰত ভিত্তি কৰি ন নতুন চিনেমা তোমা হেৰি দেখাই দিব বা তোমাক জনাই দিব যে এইটো এইটো চিনেমা তোমাৰ মন পচন্দৰ হয়। আৰু তুমি এইটো চাব পাৰা এইবোৰ বহুত ধৰণৰ সুবিধা আছে। আৰু এইবোৰ ভাল দিশে হয়। নেটফ্লিক্সৰ কাৰণে বাৰু নেটফ্লিক্সৰ তুমি বেয়া দিশ বোৰ কি ক'ব পাৰিবা বেয়া দিশ কি কি আছে?
বেয়া দিশ বোৰ ক'ব গ'লে যেনেকুৱা অ', টো ক'ব গলে তুমাৰ টকা লাগে। যোনটো কি তোমাক মাহে মাহে দিব লাগে। ফ্ৰী নহয় আৰু মাহে মাহে দিয়াতটো অলপ এক্সপেঞ্চিভ হ'ব পাৰে। কিছুমানৰ কাৰণে মই টো ভাবো আৰু দ্বিতীয় তোমাৰ ক'ব গলে সময় বহুত নষ্ট হয়, যেনেকে এটা চিৰিজ আৰম্ভ কৰিলে আহ আঠ দহ ঘন্টা মানতটো লাগে একেলগে চাই দিয়ে মানুহে। আৰু পঢ়া শুনা টোপনি নষ্ট হয়। এইবোৰ হয় নে নহয়। তাৰ পিছত চকুৰ সমস্যয়াও হয়। বহুতৰ যেনেকে স্ক্ৰীন চলে আৰু চকু শুকাই যায়। আৰু মোৰো বিষায় বহুতো কমপ্লেইন থাকে যে স্ৰিন টো চাই থাকিলে বহুতো থাকে যেনেকুৱা মূৰ বিষাই আছে। বা চকুতটো জ্বলি আছে। কিন সেইটো গম নাপাই যে স্ক্ৰীনটোৰ ওচৰত থাকি থাকি এনেকুৱা মানে চকুৰ প্ৰব্লেমটো হৈ যায়। মানুহৰ বহুতৰ আৰু ফৰ্থলী কব গলে তোমাৰ ইণ্টাৰনেট লাগে। ভাল কোৱালিটি চাবলৈ তোমাৰ ফাইভ এম বি বি এছ তাতকৈ বেছি স্পীডতো লাগে। কেতিয়াবা যদি তোমাক ভাল একদম কোৱালিটিটো লাগে। তাৰপিছত গাঁৱত নেট শ্ল' হ'লে ৱাফাৰিং হয়। যেনে গাঁৱত। মানুহে ইউজ কৰিব নোৱাৰে, ভালকে যদি কিয় যে নেটটো বহুত শ্ল' থাকে তাৰপিছত এডিকচনো হ'ব পাৰে, বহুতৰ কি হয় কি ৰাতি উজাগৰে চাই দিয়ে। আৰু। অ' পৰিয়ালৰ লগত সময় নিদিয়ে, অভ্যাস হ'ব পাৰে। এ গতিকে দিনে এক দুই ঘণ্টাকৈ বেছি নাচা নাচালে ত' এডিকশ্যন নহ'ব কিন্তু যোনে লাইক কিবা ছিৰিজ চিৰিজৰ কাৰণে বহুতে এক্সাইটেড থাকে, আৰু যেতিয়া ষ্টাৰ্টটো কৰে এইটো চাইয়ে থাকে। গোটেই দিনটো মানে কে কৰি দিয়ে এদিনতে। তো সেইটো বহুতেই ক'ব গ'লে তোমাৰ বেয়া দিশ বোৰ হয় নেটফ্লিক্সৰ।
হয়, তাকে।
তুমি ক'ব পাৰিবা নেকি যে নেটফ্লিক্সৰ আৰু ইউটিউবৰ মাজত কি পাৰ্থক্য হয়?
নেটফ্লিক্সৰ আৰু ইউটিউবৰ ৰ মাজত বহুত পাৰ্থক্য আছে। যেনে, ইউটিউবৰত আমাৰ টকা পইছা নাথাকে সকলোবোৰ ফ্ৰী। তাৰপিছত কণ্টেন্টটো সাধাৰণতে মানুহে ভিডিঅ'ত দিয়ে থাকে, ৰন্ধা বঢ়া সকলোবোৰ ভিডিঅ'ত পায় থাকো। কোৱালিটিটো বেলেগ বেলেগ ধৰণৰ হয়। তাত সময় সময়ইও লাগে ইউটউবত ভিডিঅ এক মিনিট বা এক ঘণ্ট লৈকে চাই। নেটফ্লিক্সৰ ত বহুত বেছি লাগে। সময়ত দুই ঘণ্টা, তিনি ঘণ্টা আৰু এইফালে বাছনি কৰি কিনে আমি চাব পাৰোঁ। বাৰু আজিৰ কাৰণে আমাৰ হি কথাটো বহুত ভালে লাগে ভালে কথা হ'ল তোমাৰ লগত নেটফ্লিক্সক লৈ কিনে। আহিলো
হয়, বহুত কথা জানিব পাৰিলো তোমাৰ পৰা ধন্যবাদ।